হেল্ল' শুনি আহ শুনিছো কোৱা আহ শুনিছো স্পষ্টকে আহিছে তোমাৰ মাতটো
আহ অ অ
কি কৰি আছা হে একেলগে কৈছোছা মই এনেই বহি আছো তুমি
অ এই ভাইটি অলপ বাহিৰলৈ গৈছে মানে ত সি সি ঘৰলৈ আহিছিলে ত' তাক এই বস্তু কেইটামান দি পিনে এতিয়া আকৌ দৰ্জা খিৰিকি মাৰি লৈছোঁ আৰু
অ
অ তোমাৰ ঘৰত কোন কোন আছে অ নাই মানে তটা সি কালি হেৰি এফালে যাব মানে সি ত' আজি লগৰ এজনক ঘৰত থাকিব যে ত বস্তু মানে নিব আহিছিল মানে তাৰ কাপোৰযোত
অ সেইকাৰণে অ বুজিছোঁ মোৰ ঘৰত মানে সেই মোৰ সৰু পৰিয়াল এতিয়া গোটেইখিনিয়ে আছোঁ আমি মা দেউতা সকলো আছে বাৰু
অ অ ঠিকে আছে বাকী ফুৰিব কৰিব যোৱা নাই নেকি
অ ফুৰিবলৈ লাষ্ট মই বৃন্দাবন গৈছিলোঁ সেই তেতিয়াই যি ফুৰা আৰু তাৰ পিছত এতিয়া বৰ্তমান কলকো যোৱা হোৱা নাই তোমাৰ
মোৰ লাষ্ট মই শ্বিলঙলৈ গৈছিলোঁ মেঘালয় গৈছিলো তাৰপিছত তাতে আৰু তাৰপিছত তুমি কি কি চালা হেৰিত
অ বৃন্দাবনত মই এই দৰ্শন কৰিবলৈ বাকে বিহাৰী টেম্প পালোঁ দৰ্শন কৰিছোঁ তাৰ পিছত প্ৰেম মন্দিৰো গলো অচকন টেম্পুলও গ'লো
ভাল লাগে চাগে ন গৈ
উম গৈ ভাল লাগিলে বাৰু বিশেষকে ভাল লগা বস্তুটো হৈছে পৰিক্ৰমা কৰিলোঁ
অ মানে মনটোক শান্তি লাগি যায় চাগে ন এনেকে ধুনীয়াকে
অ প্ৰেমানন্দ মহাৰাজীকো দৰ্শন কৰিলোঁ মানে বহুত ভাল লাগিল আৰু গৈ পেলাই
অ অ অ ভালেই দিয়া অ মানুহৰ মানে এইটো আশ আশাটো থাকিলে আশাটো পূৰ হৈ গ'লে মানে মন চন ভাল লাগে আৰু
অ সেইয়াই অ তুমি কেতিয়া গৈছিলা লাষ্ট শ্বিলঙলে গৈছিলা ন
অ মই যোৱা বছ মই যোৱা বছৰ গৈছিলোঁ
অ ফুৰা হল আৰু
অ ফুৰা হ'ল মোৰ লগৰখিনিৰ লগত গৈছিলোঁ
অ বচ তেত কৰিলা
নাই নাই সেইটো বুচতেকত যোৱা নাছিলোঁ। আমি জোঁৱাই চাইড গৈছিলোঁ মানে
অ বুজিছোঁ
অঁ জোৱাই চাইডে গৈ পিনে এইটো কানচুৰী কানঞ্চুৰী ফলছ যে
অ অ গম পালোঁ গৈছোঁ বাৰু মই
গৈ পিনে আমি লগৰখিনিয়ে আ লাইফ জেকেট পিন্ধিলো। পিন্ধি-পিন্ধি মানে সাঁতুৰিলো আহ। তো সাঁতোৰোতে প্ৰথম মানে অলপ ভয় লাগে। তাৰপিছত কি হৈ যায়। মোৰ মানে। মানে অকণমান পানীৰ পৰা ভয়ে।
অ' ভয় ভাব আছে। তেওঁ।
এইয়া চিনেমা, টিনেমা অলপ চাই-চাই মানে এনেকৈ ভয় লাগে আৰু।
নাই লাইফ জেকেতটো পিন্ধিলে ইমান হেৰি নাই।
অ' মানে এনেকে লাগে। তলৰ ফালৰ পৰা কিবা আহিব নেকি এনেকুৱা টাইপৰ। এটা লাগে মানে। তাৰপিছত আৰু প্ৰথম অলপ থাকিলো অ'। পাঁচ-দহ মিনিট মান মানে। ভয়, ভয়ে থাকিলো বামতে থাকিলো একদম নাই তাৰপিছত। লগৰ বিলাকে আহি। টানি টানি কৰি নি পিনে যেতিয়া ঠেলিয়াই দিলে তাৰপিছত ভয়টো যেতিয়া নাইকিয়া হ'ল তেতিয়া একদম পুৰা সাঁতুৰিছো আৰু লাইফ জেক-
অ' -অ' ডাউকিলে। লে গ'লা নে?
ডাউকি অ গৈছো। ডাউকিত মই দুই তিনি চাৰি বছৰ আগত গৈছিলো ডাউকিত।
অ' আগতে গৈছা।
অ' তাৰপিছত অ' গৈছিলোঁ দিয়া পাহৰিছোৱে মানে আমি স্ননংপদেঙতো গৈছিলো ন। ত স্ননংপদেঙ- সিটো মানে ডাউকিৰ ওচৰতে হয়। ত সেইটো ওচৰত হোৱা। তাতে মানে আমি এক। একেইটা ছাইডে বেছি দূৰ নহয় মানে ভিতৰত ত্ৰিছ মিনিটমান হয় আৰু সেইখিনিৰ পৰা। ত' তাতে এনেকে চাই আহিলো বহুত গৰম আছিল তেতিয়া। এতিয়া গম পাইছানে।
অ' গৰমৰ দিনত। গ'লা মই। মই লাষ্ট সেই - পঁচিশ চনতে গৈছিলো বাৰু। মই চেৰিব্লজমৰ টাইমত গৈছো। ছিল ইমান তেতিয়া মই ঠাণ্ডাত গৈছিলো অলপ
মই নাপালো বাৰু মই চেৰিব্ল ম নাপালোোগে তাৰ অকমান আগতে গ'লো সেই আৰু অলপ চাগে দহ পোন্ধৰ দিনৰ তাৰ পিছতে মানুহবোৰ চৰিফ দচন চাবলৈ গৈছে অ অলপ আগা পিছা হল মোৰ কোনো মানে সিদ্ধান্ত নোলোৱাকে পতককে দি সিদ্ধান্ত লৈ পেলাই যোৱা হ'ল যে
অ অ অ মই ভাবো আৰু দেই প্ৰতি বছৰে যে যাম যাম চেৰি ৰি প লচুন চাবলৈ যাম যাম কিন্তু মানে অ যোৱাই নহয়গে দেখাই নাপাও ভাগ্যত পামনে না পম্বাও নাজানো আৰু
অ বুজিছো যোৱা হ'ব আৰু কেতিয়াবা সময় হব পিঠা মিলে ন
অঁ অঁ যোৱা হ'ব হ'ব এইটো বছৰ কিবা প্লেন আছে ক'লৈ যাবা কিবা ফুৰিবল
অ এতিয়ালৈকে তেনেকে সি সিদ্ধান্ত লোৱা নাই ভবাও নাই অৱশ্যে যাম বুলি টকা পইচাৰো কথা আছে দিয়াচোন
হয় দিয়াচোন বাৰু
সেই সেয়াই সেই মিলা নাই তেনেকে মিল খালে দেখা যাব আৰু কি হয় সময়ত
অহ
তেনেকে ডাঙৰকে সিদ্ধান্ত নলওঁ বাহিৰলৈ যোৱাৰ কথা নাভাবো বাৰু এতিয়াই সেইব আৰু অসমৰ বাহিৰৰ কথা কৈছো দেই ভাৰতৰ বাহিৰতটো নহব কয় আৰু এতিয়ালৈকে মই যোৱা নাই তেনেকে ভাৰতৰ বাহিৰলৈ ফুৰিবলৈ
অ অ যাবা যাবা মানে
ভাৰততে আৰু অ সিমানে ভাল লগা অ অ শিকাও হয় বহুত কথা বিভিন্ন ধৰণৰ মানুহৰ লগত চিনাকিও হোৱা হয়
তুমি যিমান মানুহ লগ পাবা ফুৰিবা নতুন নতুন কথা শিকিব পাৰিবা বা কিছুমান নজনা কথা জানিবা বা
কিতাপৰ কিতাপতকে বেছি জ্ঞান মানুহে ওলাই সমাজৰ মাজত চলিলে বহুত কথা এনেকে শিকাও যায়। কিতাপৰে অকল জ্ঞানতো নহয়।
অ বাহিৰা জ্ঞানটো বহুত দৰকাৰ আৰু তুমি মানে সেইটো যেতিয়া ফুৰিবা ন তেতিয়া সেইটো তোমাৰ নিজে নিজে আহি যাব তুমি জানিবা কোনজন মানুহৰ লগত তুমি কেনেকে কথা পাতিব লাগে কেন-
সেয়া হয় বাৰু মই যে কিন্তু জানানে কিছুমানে যে মানুচ চিনি পাও বুলি কয় মই মানুহ চিনি পোৱাত ইমানেই বেয়া মানে মই সঁচাকে মই একো বুজিয়ে নাপাও। কোনে কি ভাবি কি কয়
পাইছোঁ মোৰ আগতে মইয়ো তেনেকুৱাই আছিলোঁ কিন্তু এতিয়া মানে অলপ আহ এক অ এক দুই শতাংশ অলপ মানে ওপৰলৈ আহিছোঁ বুলি কওঁ অভিজ্ঞ তাৰ বুলি ক'ব পাৰি। কিন্তু এতিয়াও বাৰু মানুহে ঠগায় তথাপি কোন মানুহৰ মানে হ কোনে কি ভাবি কৈছে অ
মনৰ ভাৱটো সেই ধৰিব পৰাকে মই হোৱাই নাই এতিয়ালেকে হে ঠিক তেনেকে ঠগো খোৱা নাই বাৰু
যিমান যিমান ডাঙৰ হৈ আহিবা মানুহৰ লগত কথা পাতিবা শিকি শিকি যাবা
অ সেইয়াই আৰু
হেল্ল'
অ শুনি আছো কোৱা
অঁ কোৱা
বাকী এতিয়া কিমান টাইমত শুবা
শুম আৰু আৰু অলপ পিছতে শুম আৰু বেছি টাইম নকৰোঁ আৰু মানে স্বাস্থ্যৰো অকণমান বেয়া যেতিয়া অকণমান সোনকালে শুলে ভাল আৰু
উম সময় হয় গৈছে বাৰু হোৱাৰ সময়
শুৱা সময় হৈ গৈছে হৈ গৈছে
ঘৰত সকলোৱে ভাত খালে নে
অ খালে খালে চবে খালে শোলে মইহে
আহ সকলো মানে আজৰিয়ে হয়
চব আজৰিয় হৈ আছে
কই ৰাতিপুৱাও আহ বুজিছো
গাঁৱত গৈছিল যে
অম ভাগৰ লাগিলে সেইকাৰণে ওলাই গ'লে ভাগৰ লাগে বাৰু দেই আজিও মোৰ সেই দিনটো ভাগৰুৱা ভাগৰুৱা নিচিনাকে পাহৈ গ'ল
অ বাকি একজাম তোমাৰ ভালে ভালে গ'ল আৰু
উম দিছো আৰু দেই কি যে লিখিছো আৰু
একো নাই একো নাই ভাল হ' ভাল হ'বা চিন্তা নলবা চিন্তা নকৰিবা
অ চিন্তা কৰিলে বেছি মনতটো বেয়াহে লাগে
বেছি বেয়া কৰে মইতো আগতে কি কৰো মইতো মানে যেতিয়া মানে পৰীক্ষা হব ন মই পুৰা নৰ্মেল থাকোঁ মোৰ মানে হ'ব আৰু কিনো আৰু একজামহে হ'ব
মোৰ মনতে অশান্তি এটা লাগি থাকে কে অৱশ্যে নলগা নহয় মই মোৰ অলপ বৰ অশান্তি লাগে আচলতে নপঢ়ো যে আগৰ পৰা সেইটো কাৰণে
এ সেইটো হয়ে দিয়াচোন সেইটো মানুহৰ আহ কি বুলি ক'ম এইটো
সকলোৰে হয় উ পঢ়িব মন নোযোৱা হয়গে আৰু
পঢ়িব মনে নাযায় গম পাইছানে
সৰুতে গাইড কৰা সময়খিনিয়ে ভাল
অ সৰুতে মানে এটা আমি নিয়ম নিয়ম কানুনত চলো ন
সেয়াই গধূলি হোৱাৰ লগে লগে পহাৰ তেবোলাত বহু ৰাতিপুৱা হাৱাৰ লগেলগে
অ এতিয়া মানে পুৰা বিৰত থকা যায় যে বেলেগ কামতো মান আমি ব্যস্ত হৈ থাকোঁ তো সেইটো কাৰণে মানে
পঢ়াৰ লগতে ইটো সিটো বেলেগ কামো ওলাই থাকে কে
অ সেইটয়ে কি কবা আগতে মনটোও ধৰি ৰাখিব পাৰিছিলো নাই পঢ়িব লাগিব বুলি ম এতিয়াতো মানে
তেতিয়া পঢ়াৰ বাহিৰে বেলেগ কামোতো নাছিলে
অ তেতিয়া নাছিলে দেই
এতিয়া আৰু চাকৰি পাবলৈও দিগদাৰ চাকৰি কাৰণেও ইমান লাগি থাকিব লাগে
হয় দিয়া চাকৰিয়ে মেইন হৈ গৈছে এতিয়া গম পাইছানে
অ বুজিছো বাৰু ঠিক আছে দিয়া ন নহলে
অ ঠিক আছে বাৰু দিয়া হ'ব দিয়া ন ৰাখিছোঁ